অ শুনিছো।
এ এনেই এনেই বহি আছো। তুমি?
ব অ বহিয়ে আছো।
অ আচ্ছা।
এই তোমাৰ লগত এ আমাৰ অসমৰ তোমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয় ওপৰত অলপ পাতিম বুলি ভাবিছিলোঁ।
অ আচ্ছা আচ্ছা ঠিকেই ঠিকেই ভালে কৰিলা পাতিলি তাকে এতিয়া মানে তোমাৰ কি বুলি কম এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আমাৰ উম আমাৰ অসমৰ এতিয়া পৰ্যটন ক্ষেত্ৰখনত চাবলৈ গ'লে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে নহয় জানো?
হয়
এতিয়া তাত তোমাৰ যদি মই ক'বলৈ যাওঁ আহ কাজিৰঙাৰ ওপৰত তোমাৰ অসম অসম অসম হৈছে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ এক মনোমোহা ৰাজ্য প্ৰাকৃতিক সৌন্দৰ্য আৰু ইতিহাস স্থান সমৃদ্ধ, সংস্কৃতি, বন্যপ্ৰাণী, চাহ বাগিচ- ছাও বৈচিত্যময় জনজাতি পৰম্পৰা এক আকৰ্ষণীয় পৰ্যটন হিচাপে গ গঢ়ি তুলিছে তাৰ ভিতৰত আমাৰ সকলোতকে মূল হেই হৈছে তোমাৰ উম আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নহয় জানো
হয়
এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে তোমাৰ অসমৰ যি উম চেহেৰা সলাইছে বৰ্তমান সময়ত সেয়া আমি কোনো ধ সদায় এটা তাৰিফ কৰিবই লাগিব কাৰণ কাজিৰঙা ৰাজ্য উদ্যান হৈছে অসমৰ গৌৰৱ ভাৰতৰ অন্যতম শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় উদ্যানৰ আৰু বিশ্বৰ এক অমূল্য প্ৰাকৃতিক সৌন্দৰ্য আৰু ঐতিহ একসিংহ এক শিঙীয়া গড়ৰ সুৰক্ষিত আ আৱাসস্থলী হিচাপে কাজিৰঙা বিশ্বজুৰি সু পৰিচিত আহ এই উদ্যানৰ বিস্তৃত তৃৰ্ণভূমি সেউজীয়া অৰণ্য জলাশয় বিল আৰু ব্ৰহ্মপুত্ৰ নদীৰ মনোমোহা পৰিৱেশেই এক অন্যান্য প্ৰাকৃতিক স্বৰ্গত পৰিণ পৰিণত কৰিছে ইয়াক আহ প্ৰাকৃতিক সৌন্দৰ্য আৰু সমৃদ্ধ জৈৱবৈচিত্ৰ্যৰ আৰু বন্যপ্ৰাণীৰ বিপল সমাহাৰেৰে দেশ বিদেশ অ এক লাখ লাখ এ হাজাৰ হাজাৰ পৰ্যটক গৱেষক আৰু আলোকচিত্ৰ শিল্পীক আকৰ্ষণ কৰে কাজিৰঙাই কাজিৰঙা কেৱল অসমৰ গৌৰৱ ত প্ৰতীকেই নহয় ই সমগ্ৰ বিশ্বৰ সংৰক্ষণত এক বিৰল উদাহৰণ
হয়
হয়
হয় এতিয়া তোমাৰ কাজিৰঙা যদি অৱস্থানা ভৌগোলিক বৈশিষ্ট্য ৰ বিষয়ে কবলে যাওঁ
হয়
অ তাত তোমাক কাজিৰঙা ৰাষ্ট্ৰীয় অসমৰ গোলাঘাট নগাঁও শোণিত অ কাৰ্বি আলাং জিলাৰ বিস্তৃত অঞ্চলজুৰি অৱস্থিত ই উত্তৰে ব্ৰহ্মপুত্ৰ নদী আৰু দক্ষিণে কাৰ্বি আলংক পাহাৰীয়া অঞ্চলৰ অঅঅ অৱস্থিত হয়
হয়
নদী বাৰ্ষিক বান আৰু পলসে ইয়াক তৃৰ্ণভূমিৰ জলাশয়সমূহ উ উৰ্বৰ কৰি ৰাখে। যাৰ ফলত বিভিন্ন বন্য প্ৰাণীয়ে উদ্ভিদকে ই এক আদৰ্শৰ বাসস্থান সৃষ্টি কৰিছে আৰু মই তোমাক যদি এতিয়াৰ ইতিহাসৰ বিষয়ে কবলে যাওঁ। আহ ঊনৈছশ ছ ছ চাৰি চনত এ তেতিয়া ভাই চোৱা পত্নী লেডী মেৰী কাৰজনে কাৰ্বিআলং অঞ্চলৰ পৰিদৰ্শ দৰ্শন কৰি এক এশিঙা গড় হ্ৰাস পোৱা দেখি ইয়াৰ সংৰক্ষণ প্ৰয়োজনা অনুভৱ কৰে
হয়।
আ তেওঁ প্ৰচেষ্টাত উম প্ৰচেষ্টা বলত ঊনৈশ পাঁচ চনত এই অঞ্চলৰ সৰংশী বনাঞ্চল হিচাপে ঘো ঘোষণা কৰা হয় আৰু পৰৱৰ্তী সময়ত ইয়াৰ হৰংক্ষণৰ মৰ্যাদা ধাপে ধাপে বৃদ্ধি পায়। আৰু তোমাৰ ঊনৈশ চৌসত্তৰ চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। অ আও কব বলে ঊনৈছশ পঁচাশী চনত ইউনিছে কাজিৰঙাক বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ আহ হিচাপে স্বীকৃতি প্ৰদান কৰে।
ইউ ইউনেস্কৱে কাজিৰঙা বিশ্ব উইদেহি হওঁক ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰে হয়, নহয় জানো? অ', তাকে। এতিয়া মই যদি তোমাক যদি তাৰ যদি জৈৱ বৈচিত্ৰৰ কথা যদি ক'ব যাও
হয়
কাজিৰঙা জৈৱ বৈস্থিত্ৰৰ এক বিশাল ভঁৰাল, ইয়াক এ অসংখ্য প্ৰা স্তনপ্ৰায়ী প্ৰাণী চৰাই হৰিক্ষিপ মাছ আৰু উদ্ভিদৰ বাসস্থান। এই উদ্যান বিশ্বৰ সৰ্বাধিক এক চিংগ বা এক এশিঙীয়া গড়ৰ আৱাসস্থলী। ইয়াৰ উপৰি বাঘ, এছিয়ান হাত তি বনৰীয়া ম'হ, হৰিণ সম্বৰ, হক দিয়াৰ। গিবন, লাংগুৰ, বনৰীয়া গাহৰি, উট বিৰাল। আদি বহুতো বন্যপাণী ইয়াত পোৱা যায়, চৰাইৰ ক্ষেত্ৰতো কাজিৰঙা, অতি সমৃদ্ধ শীতকালত পৃথিৱীৰ, বিভিন্ন দেশৰ পৰা বহু পৰ্য আহ পৰি যায়, মানে তাত, পৰ্যটক চৰাই আহি ইয়া ইয়াতে আহি পৰেহি। আৰু ইয়াৰ সৌন্দৰ্য মনোৰম কৰি তোলে, এতিয়া তোমাৰ পেলিকান, ষ্টৰ্ক, ইগল, হাঁহ, মাছমৰীয়া চৰাই, ধনেশ আদি অসংখ্য চৰাই ইয়াৰ, চৰাই ভঁৰাল ভৰপূৰ কৰি ৰাখিছে কাজিৰঙাৰ পক্ষীপ্ৰেমী সকলৰ বাবে ই এক স্বগত, পৰিণত কৰিছে এই চৰাইসমূহৰ। এতিয়া যদি মই তোমাক যদি ক'ব যাওঁ এশিঙীয়া গড়ৰ কথা। ইয়াৰ যিটো সকলোতকৈ ডাঙৰ আকৰ্ষণ হৈছে এশিঙীয়া গড় গড়ে যিহেতু। কাজিৰঙা মূল আগৰখন হৈছে তোমাৰ, এশিঙিয়া গড় অ, পৃথিৱীৰ সৰ্বাধিক এক শিঙীয়া গড় এই উদ্যানতে বাস কৰে কিন্তু কথাটো মনত ৰাখিবা, আহঁ। তাৰপিছত তোমাৰ কঠোৰ সংৰক্ষণ ব্যৱস্থা বন্যকৰ্মী অক্ৰান্ত পৰিশ্ৰমৰ চৰকাৰৰ উদ্যোগত গঢ়ৰ সংখ্যা সমান্বয় আমাৰ, অসমত বৃদ্ধি পাবলৈ ধৰিছে। আহ একশিঙীয়া গড়ৰ অসমৰ গৌৰৱ আৰু ভাৰতৰ এক মূল্যবান প্ৰাকৃতিক সম্পদ। গম পাইছানে, আমি ইয়াক সংৰক্ষণ কৰাটো আমাৰ ধৰ্ম।
হয়, মই যদি মই ইয়া, পৰ্যটকৰ গুৰুত্বৰ সম্পৰ্কে যদি ক'ব যাওঁ
উম,
কাজিৰঙা অসমৰ পৰ্যটনৰ অন্যতম প্ৰধান কেন্দ্ৰ। প্ৰতিবছৰে দেশবিলাকৰ লাখ লাখ বজাৰৰ
উম,
আঁহ জীপ চাফাৰী আৰু হাতী চাফাৰীৰ জৰিয়তে পৰ্যটকসকলে বন্যপাণীৰ নিকটৰ পৰা কৰিবলৈ সুযোগ লাভ হয়, ইয়াৰ ফলত স্থানীয় লোকসকলৰ বাবে কৰ্ম সংস্থাপন যিহেতু সৃষ্টি হয়, আৰু ৰাজ্যৰ অৰ্থনী গুৰুত্বপূৰ্ণ অ, অৱদান যোগায়।
আহ, মই যদি তোমাৰ কাজিয়ঙা সম সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ কব যাওঁ তাৰ ভিতৰত তোমাক কাজিৰঙাৰ বহু সমস্যাৰ সন্মুখীন হবলৈ হব, হব, হব, লগা হৈছে।
তোমাৰ ব্ৰহ্মপুত্ৰ বাৰ্ষিক বান, আহ মাটি খহনীয়া পণ্য। চোৱাং চিকা যান বাহন দুৰ্ঘটনা, বনা অঞ্চল সংকোচন। আৰু জলবায়ু পৰিৱণ উদ্যাহৰনৰ ওপৰত বহুতো প্ৰভাৱ পেলোৱা দেখা গৈছে, বিশেষকৈ বানপানীৰ সময়ত বহুত ওখ ঠাই লৈ। যাবলৈ চেষ্টা কৰোতে, প দুৰ্ঘনাৰ সন্মুখীন হয়, আৰু ইয়াৰ কাৰ যদি মই সংৰক্ষণ ব্যৱস্থাৰ বিষয়ে যদি তোমাক কবলৈ যাওঁ, কাজিৰঙা বন্যপ্ৰাণীৰ সুৰক্ষা হিচাপে চৰকাৰ বন বিভাগ আৰু বিভিন্ন সংস্থাই একেলগে কাম কৰি অহা দেখা গৈছে। চোৱাং চিকাৰ ৰোড বনাঞ্চল সংৰক্ষণ আধুনিক নজৰদাৰী ব্যৱস্থা স্থানীয় ৰাইজৰ সহযোগিতা বন্যপ্ৰাণীৰ চিকিৎসা আৰু সচেতনা কাৰ্যসূচীৰ জৰিয়তে ৰাখিছে।
অঁ অসমৰ এতিয়া তোমাৰ কাজিৰঙা হৈছে অসমৰ গৌৰৱ নহয় জানো? কাজিৰঙা কেৱল এখন উদ উদ্যান নহয় কিন্তু ই অসমৰ পৰিচয়, গৌৰৱ আৰু ঐতিহ্যৰ প্ৰতীক, বিশ্ব ঐতিহাসিক ক্ষেত্ৰ হিচাপে মৰ্যাদাই অসমৰ নাম আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বল কৰি তুলিছে। আৰু তুমি জানি সুখী হ'বা যে, কাজিৰঙাত যিবিলাক অমূল্য গছ আছে সেইবিলাক গছ তোমাৰ বজাৰ মূল্য ইমান বেছি যে কাজিৰঙাৰ পৰা, উম অসম চৰকাৰে এই এনে ধৰণৰ যিবিলাক আহ তোমাৰ উম মানে বেলেগত নোপোৱা যিবিলাক গছ ইত্যাদি বনৌষধি সৃষ্টি কৰি যথেষ্ট পৰিমাণে তোমাৰ ঔষধি এ ব্যৱসায়টো উম তোমাৰ উন্নয়ন কৰিবলৈ সক্ষম হৈছে। আৰু তোমাৰ এতিয়া আ তোমাৰ ধৰি লোৱা বিভিন্ন ধৰণৰ পৰ্যটন পৰ্যটনৰ ফলত আমাৰ অসমৰ আৰ্থিক অৱস্থাও দিনক দিনে উম ভাল হৈবলে আৰম্ভ হৈছে আৰু কাজিৰঙাকে তোমাৰ দে সি পিনে এতিয়া অসমৰ বিভিন্ন স্থানত বহুতো এ তোমাৰ উম যি অভয়াৰণ্য এনে ধৰণৰ যিবিলাক ৰাষ্ট্ৰীয় উদ্যান ইত্যাদি গঠন হোৱা আমি দেখিবলৈ পাইছো। এতিয়া মই শেষতটো তোমাৰ যদি তোমাৰ কবলে যাওঁ কাজিৰঙা উদ্যান আমাৰ অসমৰ অমূল্য সম্পদ ইয়াৰ বন্যপ্ৰাণী বনান অঞ্চলৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰাটো আমাৰ নৈতিক দায়িত্ব আৰু আমাৰ ধৰ্মও। চৰকাৰ বন বিভাগে আৰু জনসাধাৰণৰ যৌথ প্ৰচেষ্টা দ্বাৰাহে এই বিশ্ববিখ্যাত উদ্যয়ানখনৰ ভৱিষ্যত প্রজন্ম বাবে সুৰক্ষিত কৰি ৰাখিব পাৰি, কাজিৰঙা সংৰক্ষ ক্ষণ কৰি ৰাখিলে অসমৰ প্ৰাকৃতিক সম্পদ পৰিৱেশ পৰ্যটন আৰু গৌৰৱ চিৰদনৰ বাবে অক্ষুন্ন হৈ থাকিব নহলে যদি আমি কাজিৰঙা প্ৰতি চোৱা-চিতা নকৰো তেনেহলে অসমৰ যি এ মান অসমৰ যি উ পৰিচয় অসমৰ যি আহ স্বাভিমান কাজিৰঙা সি এদিন এই প্ৰকৃতিতে লুপ্ত লুপ্তপ্ৰায় হব আৰু অসমৰ সম্পূৰ্ণ গৌৰৱ তাতে নোহোৱা হ'ব বুলি মই ভাবিছো সেয়াই আৰু তাকে ভাল লাগিলে কথা পাতি তোমাৰ লগত কাজিৰঙাৰ ওপৰত, উম এনেধৰণৰ উন্নয়নমূলক কথা আৰু পাতিম বুলি ভৱিষ্যতে আশা কৰিলো তাকে আ অ হ'ব দিয়া তেতিয়াহ'লে।
হ'ব।
উম উম।
কেল